অ কোৱা ব এই আছো ভালে আছো তোমাৰ কোৱা
ময়ো আছো দিয়া কিবাকে চলি আছে এনে তুমি যিবিলাক কাম কৰি আছিলা ন আগতে এ কি বুলি কাম আছিল এইবিলাক তোমাৰ কিবা তেলি চেলি কিবা কিবা কিবা কাম আছিল নেকি কিবা প্ৰমোচন কৰা নে কিব কৰা যি আছিল এইবিলাক
উম মই মই সেই তোমাৰ তাতে মানে সিচাঁ ভাল আছিলে সেইটো ফাৰ্মাচি মানুহবোৰে মানে মেডিচিনৰ আমাৰ সেই দাবাইবোৰৰ যিটো আ সেইবোৰ ভালক মেনেজ কৰিব পাৰে সেই চফটৱেৰত তেওঁলোকে সেই বস্তুবোৰ তাতে লিখি সেনেকুৱা ব্যৱস্থা আছিলে য়া মানে ইউজ কৰিছিলো আৰু মই চাইছিলো তে তাতে মই চিয়েল চৰ কাম কৰিছিলো বি্ৰী কৰা কামটো দোকানে দোকানে গৈছিলো মই এই ফাৰ্মাচিতত গৈছিলো ফাৰ্মাচী গৈ কিনে তাতে কথা কৈছিলো কৈ কেনে যাতে তেওঁলোকক লাগে কে নাই সেইটো বুজাইছিলো তোাৰ কি কি কাম আছে তাতে মেডিচিনবোৰ তেওঁলোকে কেনেকৈ লিখিব গোটেইখিনি নিজৰ ষ্টকখিনক কে তেওঁলোকে মেনেজ কৰিব তাৰ বিজবোৰ কেনেকৈ বনাব আৰু আমাৰ মানে কি আ অফিচৰ পৰা যিটো আমাৰ কাষ্টমাৰ চাৰ্ভিচ আছে সেই চাৰ্ভিটো গোতেই খিনি ফ্ৰীতে দিয়া হয় গোটেই এক বছৰ তেওঁলোকক ফ্ৰীতে দিয়া হৈছিলে তেওঁলোকে এবাৰ অকল কিনিব লাগে কিনাৰ পাছত কিবা অসুবিধা থাকিলে এ বুজাই দিয়া হয় গোটেইখিনি ট্ৰেইনিং দিয়া হয় তাৰে ষ্টাফক যে কেনেকৈ ব ব্যৱহাৰ কৰিব লাগে কিবা অসুবিধা থাক লগেে অনলাইন লৈ কেনে গোটেই খিনি কৰি দিয়া হয় ইমান ফ চাৰ্ভিছ আৰু কত নাপাবা আজিকালিতো কিবা চেল কৰিলেও চাৰ্ভিচ দিব লাগিব নহলে ক'ত চেল হব ন সেইকাৰণে আৰু সেইবোৰ কাম কৰিছিলো তাৰপিছত মোৰ মানে কি হ'ল যে ভাল নালাগিলে বেছি কামটো সেইকাৰণে মই বাাছত আৰু এৰি দিলো মোৰ মানে বেছি কষ্ট হৈ গ'ল পৰীক্ষাও আহি গ'ল তুমিও কিবা সেই তেলিৰ কাম কিবা জি এছ টি বিলছিল বনাইছিলা বোলে মই শুনিছিলো কিবা সেইটো কৰি আছা নেকি
হয় মই এটোয়া কৰি আছো মই বৰ্তমান কিন্তু ইমান বেছি এটা কৰা নাই আৰু তেলি হেৰি তেলি জি এছ টি এইবিলাকৰ কাম কৰিছিলোঁ মই। এটা চি এ ফাৰ্মত এইবিলাকৰ কাম কৰিছিলোঁ মই- মুতামুতি কিম- তিনি চাৰি বছৰ মান হ'লে মোৰ সে।
তাতে মানে মানুহৰ ইনকাম বিলাক চাই কিনে চব বস্তু। লাগিব আৰু কৰ' পৰা কি বস্তু আনি আছে ক' কি দি আছে এইবিলাক পুৰা। বিল নহয় বিল বিলাক চাই কিনে তাতে এন্ট্ৰি কৰিব লাগে আৰু। তাৰপিছত যদি কিবা ইনকামতটো হৈ আছে ইনকাম পাৰি আৰু কিবা এটা ইনক টেক্স- চাই দিব লাগে তাৰ পিছত সেইটো চৰকাৰে দিব লাগে আৰু। আৰু তাৰ পিছত আৰু এটা বস্ত চাব লাগে যে এইবিলাক বস্তু বিক্ৰী কৰি আছে নহয়। বিক্ৰী কৰি থকা যিবিলাক বস্তুত মানে জি এছ টি বিলাক কেৰি কৰি আছে উঠাই আছে এইবিলাক। টাইম টো টাইম তোমাৰ চৰকাৰক দি আছে নে নাই সেইটোও চাব লাগে। এইটো নাচা সেইটো যদি নিদিয়ে তাৰপিছত তেখেতক পেনাল্টি লাগিব আৰু।
এইবিলাক চাই চাব লাগে আৰু আমাৰ মুত এইটোৱে কাম আৰু এটা কাম আছিল ৰবা হেৰি বেংক। ৰিকনচিল্যন কৰাটো।
অ সেইটো কি হয়?
বেংক ৰিকনচিল্যচন মানে তোমাৰ মানে তোমাৰ বেংক ষ্টিটমেন্ত যিটো আছে- আছে নহয় বেং ষ্টেটমেণ্ট বেংকৰ যে পাচবুকত যিটো থাকে। সেইটো তোমাৰ মানে ওলোৱাই কিনে আৰু জেৰক্স কৰি কিনে। আনিব লাগে। আনিব লাগে আৰু আমাক দিয়ে তাৰ পিছত তেখেতে তেখেতে এইটো চাই কিনে মই মানে। সেইটো কৰোঁ আৰু চেক কৰোঁ যিবিলাক টেলি বা যিবিলাক চফ্টৱেৰ নহয় চফ্টৱেৰ বিলাকত যিবিলাক- তাতে এনটি কৰা থাকে দাতা বিলাক সেইবিলাক মানে এই টু যেত- মানে পুৰা পাৰফেক্টলি আছে নে নাই সেইবিলাক চাব লাগে এইবিলাক যদি নাই- তেনেতে যিটো মিচিং হৈ আছে আৰু সেইটো আৰু এন্ট্ৰি কৰিব লাগে।
অ। আৰু মই মানে এটা কথা কি গম পাইছোঁ জানা মানে এনেকুৱা জেগাত যে আমি যে কাম কৰোঁ যে- এই ফাৰ্মবোৰত বা বেলেগ বেলে কোম্পানী যে কাম কৰোঁ তাতে মানে আমাৰ বস্তুটো এটা- চাই যে আমাৰ কিমান বেছি আমাৰ স্কিল আছে কিমান বেছি আমি পাৰোঁ পাৰ্গত কিমান এটা কামত। সেই কামত যদি তুমি বোৰ ভালকে যদি পাৰ্গত হয় তেনেহলে অতি সহ- তে তোমাক বেছি ভাল চেলাৰীত তোমাক আৰু ভাল কাম দিব তুমি। এ ভাল পোষ্টত যাবা মানুহে তোমাক সন্মান কৰিব মানুহে চাব যে তুমি কিমান খিনি পাৰা আৰু- আমাৰ মেইন কথা হ'ল যে আমি যদি নতুন নতুনকে যদি যাওঁ তেয়ামি পইচাটো বহুত বেছি কম পাওঁ। আমাক লাগে হ'ল বেছি দৰকাৰী। আমি শিকি কেনে যাব লাগিব যদি শিকি কেনে যাওঁ তেনেহ'লে বস্তুতো আমাৰ পইচা ভাল হয় তেওঁলোকে গম পাই। আমি কামটো পাৰোঁ আমি আমি সতি সহজতে। মানে তাতে যিটো কামৰ যিটো পৰিৱেশ আছে তাৰে লগত মিলি যাওঁ নহ'লে আমাৰ বেছি অসুবিধা হৈ যায় আৰু। পইচাটো ইমান কম পইচা তোমাৰ চাৰি মাহ পাঁচ মাহ ছয়মাহলৈকে কাম কৰিব লাগে সেই ছয়মাহলৈকে কাম কৰাৰ পাছত তাৰ পিছত তোমাৰ পইচাটো বঢ়ায়। তে সেইবোৰ অসুবিধাৰ কাৰণে আৰু সেইবোৰ জাগাত কাম নকৰোঁ আৰু মই। সেনেকুৱা টাইপ সেইকাৰণে মই উঠি পাই এক্সপৰিয়েঞ্চ দৰকাৰ আছে।
মোৰ ভালে আছে।
তুমি কৰিছা ন তিনি চাৰি বছৰ সেইকাৰণে তোমাৰ তিনি চাৰি। কৰা হৈছে এইকাৰণে তোমাৰ ভাল আছিলে। কিন্তু তুমি যদি নতুন নতুন গলা হয়। তেতিয়াহ'লে তোমাৰ মানে কি প্ৰথম। কিন্তু তোমাক ক'লে যে ট্ৰেনিং দিব লাগিব তুমি শিকিব লাগিব কাম টো তাৰ পিছত তুমি ভাল চেলেৰী পাবা। হেইটো অলপমান অ। অসুবিধা আৰু আমাৰ বৰ্তমান সমাজত এই সমাজত যদি মানুহে যদি অলপমান ছাত্ৰ - ছাত্ৰীসকলে যদি সৰুৰ পৰা যদি অলপমান এইবোৰ প্ৰেক্টিচ কৰে যদি ভালকৈ চাই লয় যে কেনেকুৱা কামটো কৰিব লাগে। কেনেকৈ শিকিব লাগে তেতিয়াহ'লে বেছি ভাল হয়।
সেইতো বুজিছো সেইকাৰণত আমাৰ এ আইও আছে নহয় এতিয়া এ আই। টো বহুত সহায় কৰে আমাৰ। এইবিলাক কামত শিকিবলৈ তুমি কিবা এ ইউজ কৰা নেকি।
মই এই আমাৰ যিটো এইটো তোমাৰ আধুনিক। যিটো আমাৰ ক'ব গ'লে বুদ্ধিতাটো এতিয়া এ আই আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ। ত মই এতিয়া এনে চাতজীবিতি বেচিভাগ ইউজ কৰিছো কাৰণ চাতজীৱিতমানে কা এটা প্ৰশ্ন সুধিলে কিবা য জানিব লাগে। আমি ভইচতো ক'ব পাৰো সি তাতে গম পাই যায় তাৰ পিছত সফালে লিখি লয় আৰু আমি যদি। লিখি কেনে যদি তাক যদি ভাল এটা যদি নিৰ্দেশ দিওঁ বা আদেশ দিওঁ তেতিয়াাহ'লে কি হ'ব সি লগে লগে সেই। বস্তুটো গুটেই আমাৰ ইণ্টাৰনেটৰ পৰা বস্তু বিচাৰি কেনে যিটো শুদ্ধ হয়। উত্তৰটো বিচাৰে আৰু ভাল কৰি। কৰে ৰিচাৰ্জ কৰিকেনে আমাক এটা সৰু এ সংক্ষপ এটা উতৰ দিয়ে আৰু যিটো। আমাৰ মানে যদি পঢ়ি কিনে চমোৰ অতি সহজ বা ইজি লেংগুৱেজ হয়। আৰু লগতে বহুত ভালো হয়। সেইবোৰে আৰু সেইকাৰণে মই সেইবোৰ ক্ষেত্ৰত মই এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো মানে ব্যৱহাৰ কৰিছিলোঁ।
অহ, এইটো মই ব্যৱহাৰ কৰোঁ মই আৰ্টিফিচিয়েল ইন্টেলিজেন্ট কিবাএই ফটো ভিডিঅ' বিলাক থাকে নহয় ফটো ভিডিঅ' ভিডিঅ' বিলাক এডিট কৰা কামতো মই ইউজ কৰোঁ আৰু ব্যৱহাৰ মই ফটো ভিডিঅ' বিলাক বহুত ধুনীয়াকে বনাই দিয়ে মানে। সেইকাৰণতে আৰু এতিয়া বহুত ফেক বস্তু ওলাইছে নহয়। এই এ এয়াৰ দ্বাৰা কিবা বহুত বস্তু কৰি দিয়ে মান চাইছোঁ মানে মই বহুতো ৱেবছাইটত বা এক্সৱত এইবোৰ চাইছোঁ মই বহুত ফেক বস্তু ওলাই দিয় মানে মানে তোমাৰ অ ধৰা কাৰোবাৰ লগত কাৰোবাৰ বিয়া হোৱা নাই কিন্তু তাতে বিয়া হোৱা বুলি দেখাই দিয়ে আৰু হেনেকুৱাকে মই বহুতো চাইছোঁ আৰু আৰু হেৰি কিবা তাতে হেৰিও আছে কিবা ভইচ ভইজত য'ত কিবা বেলেগ কৈ আছে কিন্তু এ এ আই ইউজ কৰি কিনে আৰু সেইতো কিবা বেলেগ কৰি দিয়ে, এইবিলাকো চাইছোঁ মই এনে তুমি ক'ব পাৰিবা নেকি? এতিয়া বৰ্তমান কোনটো তোমাৰ অফিচ ভাল হ'ব মোৰ বাবে, য'ত মানে ভাল চেলাৰী পাম।
মই তোমাক কৈ আছোঁ শুনা তুমি তিনি-চাৰি বছৰ এজেগাত কৰিছা ন চি, এফ মতে তোমাৰ মানে কি হ'ব তুমি যে একাউণ্টেঞ্চি বা চি, এৰ লাইনত তুমি যোৱা বা কোনোবা কোম্পানী তুমি তুমি যদি এই হিচাপকেইটাৰ বাৰ কামত যদি পষ্টকাৰণে এপ্লাই কৰা তেনেহলে বেছি ভাল হ'বা তাতে তুমি তোমাৰ এক্সপেৰিয়েন্স দেখাব লাগিব আৰু তোমাৰ যিটো টো এ কাগজ পত্ৰ থাকিব সেইবোৰ নথি- পত্ৰ চবটো আছেই তোমাৰ লগত তাতে তুমি যদি দেখুৱা মই এইটো এইটো কোম্পানীত ইমান ভাল দিন কাম কৰিছোঁ ইমান ভাল হৈছে তেতিয়াহ'লে তোমাক বেছি চেলাৰী তোমাৰ পোন্ধৰ পৰা বিশ হাজাৰ বা তাতকৈও বেছি তোমাক চেলাৰী তোমাক কাম দিব, সেইবোৰটো ঠিক আছে কিন্তু লগত মেইন কথা হ'ল যে আমি অকল চেলাৰী কাৰণে যাব নালাগে আমি চাব লাগে যে আমি ক'ত আমাৰ মানে ভাল হ'ব ক'ত আমাৰ বস্তুতো সুবিধা আছে আমাৰ জীৱনৰ লগত সুবিধা আমাৰ কাৰণ চোৱা আজি আজিকালিতো অকল কাম কৰিলে নহব ন আমি পৰিয়ালক বা বন্ধুসকলকো সময় দিব লাগে, এই পৰিয়াল আৰু বন্ধুসকলকে দিয়াটো বেছি দৰকাৰ তুমি এই কেইদিনমান ভিতৰতে তোমাৰ পৰিয়াল বা বন্ধুসকলৰ লগ ক'ৰবাত ফুৰিব গৈছিলা নেকি? হয়
নাই এতিয়া প্লেন প্লেন হৈ আছিলে পৰিকল্পনা এটা হৈ আছিলে কিন্তু মই যাব নোৱাৰিলোঁ আৰু উম! তেখেতে মানে কিবা ফিল্ম চাবলৈ যাব বুলি কৈছিলে মোক তাৰ পিছত আৰু মই যোৱা নাই বাবে একো মাতা নাই নেকি মোক মই ধৰিব নোৱাৰিলোঁ আৰু
এই কামৰ কাৰণে সকলোৱে ব্যস্ত হৈ যায় কামৰ কাৰণেএনেকুৱা ন
তুমি য জনাবাচোন তুমি কেতিয়াবা যদি যোৱা আৰু ম জনাবাচোন চোন এতিয়াতো যোৱা নহলে মোৰ তোমাৰ লগত জনাবা দিয়া। এনেই বাহিৰলৈ বাহিৰলৈ যাম আৰু এতিয়া অসমৰ ভিতৰত নহাই অসমৰ ভিত ওচৰত যাম কিন্তু মানে হেৰি গুৱাহাটী-চুৱাটী এইবিলাকত যোৱাৰ ইচ্ছা নাই এইবিলাক চাইছোঁ আৰু বহুতে চাইছোঁ। শ্বিলং, শ্বিলং, যেনে মেঘ মেঘালয় এইবিলাক ঠাইত আৰু এইবিলাক ধুনীয়া, ধুনীয়া তোমাৰ হেৰি আছে মনোৰম দৃশ্য বিলাক চাবলগীয়া আছে
অ, তাৰে বতৰ ধুনীয়া হৈ তাৰে বতৰ ধুনীয়া ন এইবাৰ।
হয় বতৰটো ধুনীয়াই হেৰি তুমি তাতে গৈছা নেকি যিম মে মেঘালয় বা শ্বিলং বিলাকত গৈছা নেকি?
শ্বিলঙলৈ মই যোৱা নাই মই মানে সেই তোমাৰ মুম্বাই মানে দিল্লীৰ পিনে মোৰ যোৱা হৈছিলে এবাৰ কিল্লা ৰংঘৰ এইবোৰ চাবৰ কাৰণে ৰংঘৰটো অসমতে আছে বাৰ তালক আ এইফাল ইণ্ডিয়া গেট সেইবোৰ চাব কাৰণে গৈছিলো বহুত ধুনীয়া আৰু তাজহলটো ঠিক ন বাপৰে কি কম ইমান ধুনীয়া বগা দেখি আৰু সন্ধিয়া সময়ত বেলেগ ৰঙৰ দেখি। মই সেই সেনেকা ঘূৰা হৈছে। কিন্তু মেঘালয় আৰু শ্বিলঙৰ ফালে যাম বুলি ভাবিছো তাতে পৰিৱেশ টো ইমান ভাল তাতে পাহাৰ এইফালে। গছ গছনি তাৰপিছত এইফালে নিজৰা আছে এই নদী তাৰে পানীত অলপমান গা ধুৱা তাতে ঠাণ্ডা ঠাণ্ডা বতাহত সেই পাহাৰৰ মাজত মেগী খোৱা এটানন্দ এটা বেলেগ সেই আনন্দতটো লব লাগে লাইফত সেই জীৱনত সেই আনন্দটোহে দৰকাৰ।
তুমি তাতে কিহেদি গৈছিলা প্লেনে দি গৈছিলা নেকি ট্ৰেইনে দি গৈছিলা তুমি?
অ নাই দ দিল্লী মই ট্ৰেইনে গৈছিলো ট্ৰেইনে লোৱা নাই বাই। উ কাৰণ আজিকালি ট্ৰেইনটো কিন্তু আমাৰ হৈ গৈছে আৰু মোৰ প্লেইনৰ কাৰণে ইমান পইচা লাগিব ইমান টিকেট পৰিব লাগিব। সেইকাৰণে মই প্লেনৰ টিকেট কৰা নাই অ তুমি শ্বিলিঙলৈ যাবা যে নিজা গাড়ী লকেনে যাবা নেকি শ্বিলঙলৈ যাবা যে তুমি নিজা গাড়ী
হয় নিজা গাড়ী লৈ কিনে যাম ভাড়া কৰি কিনে
ভাড়া কৰি কিনে অ হয় ঠ গোটেই পৰিয়ালৰ লগত যাবা বুলি ভাবিছা
নাই মই ভাবিছো বন্ধু বান্ধৱৰ লগত যাম আৰু
অ হয় হয় ঠিকে আছে দিয়া।
জুদি জুদি কেতিয়াবা এনেকুৱা প্লেন হয়। আৰু মই জনাম যেতিয়া যোৱা হয় আৰু একেলগতে গুচি যাম।
ঠিক আছে।
মই যে বাৰু বাহিৰত গৈছিলো মই বেংগালৰ ফালে গৈছিলো মই
হয় হয়।
এ তুমি বেংগালুৰলৈ গৈছিলা নেকি।
নাই বেংগলৰলৈকে মই যোৱা নাই মানে ইমান যাম যে তালৈকে ইমান পইচাও নাই ইমান যাম যে। স ওচৰে পাজৰে কৰ'বাৰ ঘূৰি ল আগতে ভালকৈ তাৰ পিছত সেই বাহিৰলৈকে ভাবিম।
দে ঠিক আছে তেন্তে।
ঠিক আছে দিয়া।
মই জনাম দিয়া তোমাক।
অ ঠিক আছে।
উম।